কি কেনে আছা?
আছো আৰু ভালে। তুমি কেনে আছা?
উম ময়ো আছো আৰু ভালে। বহুত দিন ধৰি কথা কোৱা হোৱাই নাছিল, কিবা ব্যস্ত আছিলা নেকি এতিয়া?
হয় হয় এই কলেজৰ ক্লাছ, এচাইনমেন্ট, এইবোৰ পৰীক্ষা কথা প্ৰস্তুতি যেনে তেনে আৰু গৈয়ে আছে যেনে তেনে এইবোৰ ব্যস্ত
অ তোমালোকৰ কি পৰীক্ষা হৈ আছে মানে মোৰো একেই অৱস্থা আৰু এইবিলাক এচাইনমেণ্ট আমাৰ মানে বহুত এছাইনমেণ্ট দিছে এতিয়া এইবাৰ জানে।
আহ।
থোৱাই নাই মানে, আধাহে কৰি থৈছো। এইবাৰ পৰীক্ষাতো অলপ টান হব নিচিনা লাগিছে দেই, নতুন-নতুন চাৰ টিচাৰ সোমাইছে
তাকেহে অ ঠিকেই কৈছা তুমি। বিশেষকে মোৰ মানে হেৰি হৈছে, এই কেমেষ্ট্ৰি আৰু ফিজিক্সত মানে বহুত পঢ়িবলগীয়া হৈ আছে। সেইখিনি মোৰ মানে
অ হয় নেকি। কেমেষ্ট্ৰি, ফিজিক্স বাৰু মোৰো টান লাগিছে কিন্তু কেমেষ্ট্ৰি তুমি কোনটো মানে কোনটো কেমেষ্ট্ৰিত তুমি বেছিকে তোমাৰ টান হয় অসুবিধা হৈছে মানে?
হেৰি মানে তোমাৰ কিছুমান মানে ৰিয়েকশ্যনৰ মেকানিজম বুজিবলৈ মানে হেৰি হৈ যায় মোৰ। দিগদাৰ হৈছে আকৌ অৰ্গেনিক কেমেষ্ট্ৰি অহ তেনেকুৱা অহ।
মোৰো মানে অৰ্গেনিক কেমেষ্ট্ৰিটোৱে টান লাগে বাৰু তাৰপৰা ফিজিকেল কেমেষ্ট্ৰি এনেকুৱা তোমাৰ ফিজিকেল কেমেষ্ট্ৰী তাৰপৰা ইনৰ্গেনিক কেমেষ্ট্ৰী, ইণ্ডষ্টেল কেমেষ্ট্ৰী এইখিনি অলপ অলপ মই পঢ়িব পাৰোঁ মান এইখিনিত অকণমান চুকাই, কিন্তু অৰ্গেনিক কেমেষ্ট্ৰিটোত মানে নপ নপঢ়োৱে সেইকাৰণে বহুত টান লাগে মোৰ।
অহ, সেইটোৱে মানে পঢ়ি থাকিলে উজুৱে হয়, আমি মানে নোৱাৰো বুলি নপঢ়ো যে, এই নপ নপঢ়াৰ কাৰণে মানে টান হৈছে বিষয়বোৰ।
সেয়া ময়ো মানে ইউটিউবতে অলপ ভিডিঅ' চাই আছিলোঁ। তাৰে অৰ্গেনিক কেমিষ্ট্ৰিৰে ভিডিঅ' চাই আছোঁ। আছিলোঁ। এতিয়া অলপ-অলপ সহজ লাগিছে। কিন্তু পৰীক্ষাত আৰু কি হয় জানোঁ মানে লিখিবলৈ লোৱাৰ লগে লগে পাহৰিয়ে থাকোঁ।
অহ, মানে ভিডিঅ'খিনি যদি তোমাৰ ভাল হয় তুমি চাই পেলাই যদি মানে কিবা ভাল হৈছে আৰু ভাল পাইছা, তেতিয়াহলে মোক দিবাচোন লিংকখিনি।
উম অহ, ঠিকে আছে তেন্তে মই তোমাক পঠিয়াই দিম ৰবা। উম, পঢ়িলে ভালকে পঢ়িলে পাৰি যাবা।
কিবা কব বনাই থোৱা, মোৰ নোটচ কিবা বনাই থোৱা আছে চাগে তোমাক দিম বাৰু।
অহ, মানে ভিডিঅ'খিনি তুমিানে বহুত ধুনীয়াকে সহজকে বুজাই থোৱা আছে, এতিয়াতো ৰিয়েকচন সেইকাৰণে যে পাৰ্ট পাৰ্টকে, তুমি এনেকে কাম এটা কৰিবা তুমি একেলগে নোটবোক এখন সৰুকে মানে নোটবোৰ এখন ৰখায়লৈ ভিডিঅ' চাই চাই পঢ়ি যাব তেতিয়া ভালকে মনত ৰয়, মই তেনেকে পঢ়ো মানে আগৰ পৰাই। উম, মানে বহুত চুটি চুটিকে নোট বনাই আছোঁ মই।
অ', অ'। এনেই তুমি অহ কিমান ঘন্টাকে পঢ়া। প্ৰতিদিনে।
এ মই মানে ইমান তেনেকে ঘন্টা হিচাপে হিচাপ নাৰাখো আৰু মাজে মাজে পঢ়োঁ কেতিয়াবা। পাঁচ ছয় ঘণ্টা হয় আৰু। ইমান মানে, ইমান বেছিও পঢ়িব নোৱাৰোঁ বিৰতি লৈ পঢ়ো আহ মাজে-মাজে।
সেইটো একেৰাহে, একেৰাহে পঢ়ি থাকিব মানে নালাগে অলপ সময়ত সময়ত উঠিব লাগে। মইয়ো সেই একেই আৰু উম। মই মানে এনেকুৱা তোমাক কৈছোঁ পঢ়িব নালাগে বুলি কিন্তু একেলগে মানে বহুত সময় মোৰ পঢ়ি দিওঁ, পিছত আকৌ পঢ়িবলৈ মন নাযায়। মনোযোগতটো কমি যায় ক'ৰবালৈ গুচি যোৱা পিছত আকৌ আহি টেবুলত বহি দিওঁ।
অহ, মানে শুনিছোঁ মানে এনেকে যদি তোমাৰ মাইণ্ডটো ফ্ৰেছ মগজতো পুৰা ফ্ৰেছ ৰাখি ৰাখিবলৈ হ'লে মানে এঘন্টা চল্লিশ মিনি এ পঢ়াৰ মাজত দহ মিনিট কিবা জিৰণ ল'ব লাগে। লাগে, গান চান শুনিব লাগে তেনেকুৱা।
অহ', অহ'। হয় বাৰু মইও শুনিছোঁ সেইটো বাৰু। তুমি এনে লাইব্ৰেৰীত যোৱা নাই।
লাইব্ৰেৰীত মাজে-মাজে যাওঁ কেতিয়াবা কিন্তু মানে এইকেদিনি বহুত দিন হ'ল লাইব্ৰেৰীলৈ যোৱা নাই উম, আগতে কিতাপবোৰো মানে ইচু কৰি আনো, আজিকালি তেনেকে ননাই হ'লো লাইব্ৰেৰীলে। কিবা যদি কিবা লিখিব থাকিলে এচাইনমেন্ট যদি এ কিবা বনাব থাকে তেতিয়া মাজে-মাজে তাতে লিখিবলৈ যাওঁ।
অহ', অহ'। তাত পঢ়িবলৈও ভাল তোমাৰ। মই সঘনাইে যোৱাত পৰে, মোৰ মানে তাত গৈ মই ভাল পাওঁ। হেৰি নিজান হৈ থাকে যে, শান্ত পৰিৱেশ।
অহ, সেইটো হয় বাৰু লাইব্ৰেৰীত বহুত ভাল পঢ়ি পঢ়িভলে একদম তাত মানে কিতাপৰো ব্যৱস্থা থাকে, আলোচনী চালোচনী চব থাকে ন।
নিজে ব্যস্ত হৈ থাকে যে।
হয়, লাইব্ৰেৰী জেগাটো বাৰু ইনেও ভালেই। উম, তুমি কিতাপ-চিতাপ আনা নাই ইছো কৰি?
মই আনো আনো মই প্ৰায় কিতাপ তাৰ পৰাই অনা হয়।
অ আচ্ছা মই মানে এইবাৰ কি হ'ল গম পোৱা নাই?
কোৱা।
মই মানে হেৰি বায়লজি কিতাপ এখন আনিছিলো ইছু কৰি এসপ্তাহৰ ভিতৰত মানে আমাৰ ঘূৰাই দিব লাগে ঘূৰাই নিদিলে তোমাৰ মানে ফাইন লগাই নহয়।
অ।
কিন্তু মানে কিতাপখন হেৰাই দিলে কিতাপৰ পইচাটো ঘূৰা দিব লাগে মোৰ কিতাপখন হেৰাই থাকিলে এতিয়া বিচাৰিয়ে না পালো, লাষ্টত মানে পইচাটোকে দিব লগা হ'ল আৰু সেইকাৰণে মই তাৰ পাছৰ পৰা কিতাপেই অনা নাই লাইব্ৰেৰীৰ পৰা।
অ অ সেইটোয়ে ভালকে থব লাগে আৰু।
অ তোমালোকৰ কিবা প্ৰজেক্ট-চজেক্ট আৰম্ভ কৰিছা নাই কলেজৰ পৰা?
মোৰ হেৰি এই গ্ৰুপত দিছে। এতিয়া আৰম্ভ কৰিছো আৰু গ্ৰুপ গ্ৰুপকেহে বনাই দিছে।
হয় নিকি? আমাৰ হে আৰু বেয়া আৰু আমাৰ একদম মানে একক একক ভাৱে দিছে ইণ্ডিভিজুৱেল কে তোমালোকৰে ভাল দিয়া আমাৰ মানে
আমাৰ ম গ্ৰুপে মানে আৰম্ভ কৰিছে আৰু হ'লেও এতিয়া অলপ বাকী আছে।
হয় নিকি পৰীক্ষালে পৰীক্ষাও আহি আছে পৰীক্ষাৰ পাছত কিবা পৰিকল্পনা চলাইছা নাই? ক'বাত
পৰী তাকেহে ইমানবোৰ পঢ়া-শুনা কৰি অলপ জিৰণিহে ল'ম চাগে।
অ ফুৰিবলে যাবা চাগে ন ক'ৰবাত?
অ।
অ মই ভাবিছো মানে মই এবাৰ অ ঠিকে আছে কি ইণ্টাৰ্ণশ্বিপ কৰিবা ন ইণ্টাৰ্শিপটো বহুত প্ৰয়জনীয় আজিকালি গম পাই নে প্ৰ কলেজৰ পৰা তেতিয়া মানে মানে এটা কাম কৰাৰ আগত তুমি মানে জব এটা বিচ কৰিবা দেই তাৰ আগত তুমি জবটোৰ বিষয়ে মানে অলপ শিকি মেলি ল'লে তুমি আৰু মানে এক্সপাৰ্ট হ'বা তুমি তেতিয়াহে মানে তুমি জবটো কৰিবলৈ সুবিধা হ'ব ন তাত। চাৰ্টিফিকেট পাই।
উম তাৰপিছত আগলে আকৌ ভৱিষ্যতে মানে এম এছ চি কৰাৰ ইচ্ছা আছে নে নে বেলেগ কিবা লাইনত যাম বুলি ভাবিছা?
মোৰ মানে মই এম এছ চি কৰিম বুলি ভাবিছো কিন্তু মই ভাবিছো মানে এইবাৰ কিবা এন ই পি নতুন শিক্ষা ওলাইছে ন শিক্ষা পদ্ধতি তাত মানে চাৰি বছৰ কৰিছে যে মই চাৰি নম্বৰ বছৰটো পঢ়িম বুলি ভাবিছো তাৰ পাছত তোমাৰ তোমাৰ পি জি যোনটো মানে মাষ্টাৰ্ছ সেইটো এবছৰ পঢ়িলেই হ'ব তাৰপৰা মই পি এইচ ডি কৰিম বুলি ভাবি থৈছো জানো কি হয় আৰু ভৱিষ্যতে।
তাকেহে ভাবিছা ভাল হৈছে। ভালেই হ'ব দিয়া আৰু।
ভাল নে?
উম ভাল ভাল ভাল। তোমালোকৰ?
উম আমাৰ ঘৰতো আছে আৰু সকলো ভাল।
উম।
উম।
ভাল আৰু সকলোৰে।
এনেই তুমি খেলা-ধূলা কৰা নাই কিবা?
খেলা-ধূলা মানে তেনেকে আগতেহে খেলা- ধূলাবোৰ বেছি আছিলে এতিয়া চোন খেলা-ধূলা কৰিবলৈ সময় সময় নোপোৱাৰ নিচিনা।
অ', আমাৰ ফালে দেখোন পুৰা ছোৱালী বিলাকে বহুত খেলিব যায় ক্ৰিকেট খেলিলে একদম প্ৰে প্ৰেটিচ কৰে কিবা কাবাডী খেলে অ', খোজ কঢ়া মানে আমি সন্ধিয়া সন্ধিয়া খোজ কাঢ়ো। অ', স্বাস্থ্য যতন' যতন লোৱাটোতো জৰুৰী ন খোজ কাঢ়িব লাগে দৌৰিব লাগে এতিয়া এনেকা নকৰিলে এ এলোহা হৈ যাম। হয়, হয়।
সেইটোয়ে স্বাস্থ্যৰতো যত্ন লবই লাগে কোনবা খোজ কঢ়া পা ধৰি বা ব্যায়াম চিয়াম কৰাৰ লগতে তোমাৰ টোপনি টো যাব লাগে পৰ্যাপ্ত টোপনি লগতে খাদ্যতটো ভালকে পানী খাব লাগে।
হয়, হয় খাদ্যয় পানী ভালদৰে খাই থাকিব লাগে অ'। ঠিকেই কৈছা বাৰু। এতিয়া মই মানে খোজকাঢ়ি এতিয়া ঘৰ পাইছোহিয়ে খোজকাঢ়ি আহিছিলোঁ।
অহ।
অহ, এতিয়া মানে লেপটপটো উলিয়াই ভাবিছোঁ অলপ মানে পঢ়ি পঢ়িবলে লাগিলো। উ ইক্ৰন মেকানিজম
উম।
মানে মাইণ্ড টো অকণমান ফ্ৰেছ কৰা আহিলো বাহিৰলৈ গৈ পেলাই।
অ', অ', তাৰপিছত হেৰি কাইলে লাইব্ৰেৰীত লগ পাম নেকি?
উম, কাইলে কাইলে মই মানে কলেজ যোৱাৰ ইমান মন নাছিলে জানো কি কৰো মই ভাবিয়ে পোৱা নাই। মোৰ মানে মই কলেজটো মানে লগৰ এটাৰ লগতহে যাওঁ য তুমিতো জানাই সি মানে কাইলৈ নাযাওঁ বুলি কৈছে গৰমত মোৰো যাবলৈ মন নাই লাইব্ৰেৰীত বহুত দিন যোৱাই নাই যে সেইকাৰণে এইেইটোৱ অহ।
আৰু পঢ়া শুনা বোৰ মানে কিছুমান একেলগে কৰিলে বিষয়বোৰ বুজিবলে অকমান সহজ হয় মানে দি
হয়, হয় মোৰ মানে এছাইনমেণ্টো বহুত লিখিবলৈ গম পোৱা নে?
কি কৰিব।
এছানমেণ্টকেইটা মই কমপ্লিট কৰি পেলাই ম ই পৰিখিইলৈ কলেজ যাম ভাবি আছোঁ।
উম। তাকে ভাল নম্বৰ পালেই হ'ল আৰু। বেলেগ নো কি আৰু মাৰ্কটো ভালকে আনিব পাৰিম হ'ল ঘৰত ইমান কষ্টৰে পঢ়া আছে মানে মা দেউতাৰ সপোনবোৰ পূৰণ কৰ পাৰিলেই হ'ল আৰু।
ভালকে শিকি পেলাই ভালকে মাৰ্ক আনি শিকিব পাৰিলেই হ'ল আৰু এতিয়া মই ভালকে পুহিম পুৰা ধুনীয়াকে মেগি আনি লৈছো কল্ড ড্ৰিংক আনি লৈছো পুৰা এতিয়া বনাম আৰু
অহ।
উম, ৰাতিপুৱা তুমি কিমান কিমান টাইমত উঠা মানে সময়ত।
চাৰে চাৰিটা মানতে উঠো, উঠি মানে মই অলপ খোজ ম সুস্থ মানে ৰাতিপুৱা
বাপৰে মইতো ৰাতিপুৱা মোক কেতিয়াবাতো চাৰে দশটা বাজি যাই গম পোৱা নাই দচ আহ চাৰে নটা।
উম।
ইমান গালি
সোনকালে উঠি পেলাই মানে মই অলপমান খোজ কাঢ়ো খোজ কাঢ়ি পেলাই তোমাৰ এই মুখ হাত ধুই মেলি আজৰি হৈ আকৌ অকমান পঢ়িবও লাগে পঢ়ি ম ঘৰৰ কাম বন কৰি মেলি আকৌ কলেজ যোৱালে মানে সময়কণ মিলাব গৈ নোৱাৰি যে।
ৰাতিপুৱা সোনকালে নুঠো মানে। মই উঠো হেৰিয়ত আৰু মই মানে ৰাতি বহুত দেৰিলৈকে থাকো ন। তি বেছিকে সোনকালে নুশুৱে মানে। কেতিয়াবাতো তোমাৰ কেতিয়াবা তিনটা বাজে আঢ়ৈটা বাজে।
মোৰ দুটা বাজে গে ৰাতি হ'লেও সোনকালে উ উঠিব লাগে মানে উঠিব নোৱাৰো নহ'লে সময়বোৰ। উম।
উম, কেতিয়া তাৰ মানে ফিল্ডিম চিল্ডিম চাই দিওঁ ৰাতি পুৱাই যায় মানে এনেকুৱা, মানে বেয়াও লাগে। উম, কি কৰিবা আৰু। অভ্যাসে হৈ গ'ল আৰু এতিয়া এনেকুৱা অভ্যয়াসটো এতিয়া আঁতৰাব লাগিব৷ ভাল ৰাতিপুৱা সোনকালে উঠিব লাগিব তেতিয়াহে স্বাস্থ্যটো ভালকে থাকিব।
আশা কৰো ভালকে ভাল হ'ব আৰু মাক ভালকে উঠিব।
উম, মোৰো আশা তোমালৈ আশা থাকিলে তোমাৰো এনে ভালেই হ'ব একজাম। তুমিতো
ক' নোৱাৰো কৰি চাওঁ আৰু কৰিব লগাখিনি কি ভগৱানে জানে আৰু বহি চোৱা চোৱা জনে জানে।
বাৰু ঠিক আছে তেতিয়া হ'ব।
ফোন কৰিবা আকৌ।
অ', ঠিক আছে।
উম।